উম। হেল্ল'।
ভালনে আপোনাৰ?
হেট।
হেল্ল'।
অ' শুনিছো।
হেল্ল'।
অ', শুনিছে, অ', শুনিছে।
অ', নমস্কাৰ।
হয়, নমস্কাৰ।
হেল্ল' নমস্কাৰ।
অ' শুনিছে। অ' নমস্কাৰ।
আপোনাৰ মানে আলোচনা কৰিবলৈ আমাৰ এতিয়া তপটো হ'ম। হব গাহৰি। গাহৰিৰ বিষয়ে আলোচনা কৰিব পাৰিম।
অ'- অ' পাৰিব।
অ' গাহৰি গ'লে অ' গাহৰি ক'লে মানে আমি। চবে জানে কি অ' গাহৰিটোয়ে মানে। মিন এতিয়া গাহৰিত গাহৰি
ভালেই সৰুৰ পৰা মানে ঘৰত অ' যিহেতু আমি যিটো চাউলৰ যি সিটো মানে ভাত বনাই ফালে চাপৰ লগত দি আগৰ ফালে।
অ'
সৰু যেতিয়া
অ'
অ', তাৰ পিছত মই যেতিয়া তিনমাহ বা আঢ়াই মাহ পৰা বা তিনমাহ সি ইমান খিনি টাইমত মানে আমি এইটো চাপৰ্ট দি থাকে তেতিয়া মানে অ', ঘোৰাটো ভালকে খাবলৈ যি এতিয়া বয়স হ'ব তাৰ পিছত আমি কচুবিলাক বা যি কোনো বান্ধা কবি বা পানী লাও কিবা কিবি মানে দানাতো অ', ঘোৰাৰ লগত মিক্স তাৰ পিছত সেইটো মানে ডাঙৰ হৈ যায়। যেতিয়া মানে আমি গাহৰিতো প্ৰায়ে মানে মতাটো পালে আৰু না তাৰ পিছত খাচি কৰি পালে মানে এইটো বেছি কৰি মানে বিক্ৰী কৰাৰ মানে ভাল যেতিয়া আমি আৰু এতিয়া গাহৰি ক'লে মানে মাও বন বনাব পাৰে যেতিয়া এটা মায়ে অ' বাৰটা দহটা পোৱালি দিয়ে সেইটো মানে আৰু পিছত আমি বিক্ৰী কৰি পালে অ' মানে যেতিয়া অ', গাহৰি যেতিয়া মতা হয়, তেনেহ'লে সেইটো মানে পাঁচ বা ছয় হাজাৰ ইমানত বিক্ৰী কৰে। আৰু যেতিয়া মাইকী হয়, টো মাইকী হ'লেও মানে চাৰি হাজাৰ বা তিন হাজাৰ এনেকা আজিকালি দামটো হয় নহয় জানো? যেতিয়া মানে মা কৰিব পাৰে। তেনেহ'লে পিছত আমি অ', যেতিয়া পোৱালি পাব বিক্ৰী কৰিব, আমি পিছত বিক্ৰী কৰি ফালে আমাৰ ঘৰত যিকোনো লগা সময়ত বা ল'ৰা-ছোৱালী পঢ়া থকা বিলাক মানে বহুত সহায় কৰে বা স্কুলৰ কাৰণে মাহিলী ফিচ বা বহী পেন, পেঞ্চিল লাগা সময়ত। আমি সেইবিলাকত বহুত হেল্প পাই, যেতিয়া লাগে। তাৰমানে সেইটো মানে আমি কষ্ট কৰি খিনি পালিলে মানে পইচাটোয়ে পাব আৰু না, যেতিয়া আমি এইবিলাক যেতিয়া বিক্ৰী কৰি ফালে পইচা পাব তেনেহ'লে আমি পিছত মানে কষ্ট কৰাটো মানে পাহৰি যায় আৰু আ কৌ মানে ল'ম এনেকা মনত মানে ভাবে। মনত আহে নহয় জানো? সেইকাৰণে মানে আমি গাহৰিতো আৰু মানে মেইন আমাৰ মাংস ক'লে মানে গাহৰিয়ে, মানে চবে মানে গাহৰি খাবলে ভাল লাগে, অ', মই টো বহুত বেছি ভাল লাগে গাহৰি খাবলে মানে।
অ', অ', হয়।
তো খায় নে নাখায় গাহৰি মাংস?
খাই খাই ময়ো খাই বহুত ভাল লাগে ময়ো বহুত ভাল লাগে।
খাবলে বহুত ভাল লাগে। এতিয়াতো আমাৰ আৰু যিহেতু বহুত চবজি বিলাক ওলাই আছে। আৰু ঠাণ্ডা বতৰত মানে যেতিয়া মূলা শাক লাই শাক উঠিলে মানে সিটো মাংস লগত খাম খাবলে মানে ভাজি খাব খাবলে মন যায় খাবলে ভাল লাগে ভাজি বনাই ফালে মূলাৰ লগত
উঁ
আৰু এতিয়া আমাৰ যি গৰম বতৰত যি ওলাই লাও ৰঙালাও সি লগত মানে খাবলে বহুত ভাল লাগে আৰু কচু ফুল এইবিলাকৰ মানে খাবলে বহুত ভাল লাগে মানে বহুত কিবা এনেও ভাজি কৰি ফালিও খাব ভাল লাগে দালি চল বা বিভিন্ন বা লাইশাক বইল কৰা লগত ইটোৱে খাব মানে ভাল লাগে এতিয়া আপুনি অ ক'ব পাৰিব গাহৰিৰ বিষয়
অহ
অ
আপুনি কোৱা কথাটো চব হয়তো কথা অ আমি গাহৰি গলে চব জানে অ আমাৰ আমিটো বিছিকে গাহৰি মাংস খাই অ গাহৰি মাংস খাবা ভাল পাই আহ গাহৰি কলে আমি চব জানে উ মানে আমি ঘৰৰ পুহি ঘৰ বাৰী চলাবা পাৰে গাহৰি পুহি কিনি আহ যেনে গাহৰি পুহি ডাঙৰ কৰ কৰিবা পাৰে অ কৰি আমি আহ ডাঙৰ কৰি বেচবা পাৰে
হয়
যেনে গাহৰি মানে আমি আহ গাহৰি পুহি ডাঙৰ কৰিবা বেচবা পাৰে হয়না
হয় হয়
গাহৰিটো আমি চাৰিশ টকা কেজি পাৰ্লাদ দুই হাজাৰ কে পাব পাৰে আৰু বেছি ডাঙৰ হলে আমি মানে আমাৰ আমি গাহৰি ঘৰত গাহৰি পুহিলে যিমান বেছি ডাঙৰ বনাবা পাৰে ইয়াতে মানে বেছিকে দাম পায় ন
হয় হয় হয়,
যেনে ত্ৰিশ হাজাৰ বিশ হাজাৰ কিমান মান মানে বেচ বা পাৰে আৰু উম আমি যদি একমান গাহৰি এগমন গাহৰি, বেচব পাৰিলে চল্ল হাজাৰ পাবা পাৰে ঠিক তেনে কয় গাহৰি পুহি পুহিবা পাৰিলে ঘৰ বাৰে মানে চলাবা। পাৰে নিজৰ গাহৰি।
হয়,
মানে নিজৰ ল'ৰা ছোৱালী কিতাপ কিনিব- পাৰে নীতি শিক্ষাৰ দীক্ষাৰ দিব পাৰে সেইবিলাক। তে মানে সেইবিলাকে যোগেদি এ আমি উপকাৰ পায় আৰু ন।
হয় হয়,
উম হয় উম
যেনে আমি গাহৰি এনেই সৰুৰ পৰাই আমি ইটো ঘৰা,
হয় হয়, হয় আপোনাৰ পৰা মানে গাহৰিৰ পাল পলোৱা কাৰণে মইও নাজানো বিলাকো জানিছে বুজি পোৱা বিলাকো বুজি পাইছোঁ। সচাকৈয়ে মানে আমি গাহৰিৰ
এ আপোনাৰ পৰা বুজি নোপোৱা বিলাকো বুজি পালোঁ। ভাল পাইছো, আপ আপোনাৰ পৰা গাহৰিৰ বাবে বিষয়, কোৱা কাৰণে ঘৰত ল'ৰা ছোৱালী
অ'
এতিয়া ক'ব পাৰিব।
অ' আমি গাহৰিৰ মাংসৰ লগত আমি অনেক মানে বিভিন্ন চব্জিৰ বনাব পাৰে যেনে আমি বেছিক কে ভাজি বনাই খায় আৰু আপুনি কোৱাটো। অ' মানে কচু ফুলৰ আৰু এই পানীলাও বিলাকৰ অ' এনে দালি ঝোল বনাই কিনে আমি এইটো ভাজি বনাবা। খাব পাৰে অ,
হয়।
এনে আমি শুকান কৰি শুকান পূৰে কৰে মানে ভাজি বিলাক বনালে ভাজি বনালে মানে বেছিকে। অ' তেজ ওলাই আৰু এই গাহৰি এই মাংসটো। আ আপুনি গাহৰি মাংসৰ লগত আপুনি কি কি চব্জি খায় এতিয়া আপুনি ক'ব পাৰিব?
হয় আমি মানে শুকান কৰি ফালে খালে অ', যিহেটো মাটি দালি যে কয়, সা চবাই সেইটো লগৰ মানে খাবলৈ বহুত ভাল লাগে শুকান মাংসটো।
আৰু মানে বহুত মানুহবিলাকে মানে আজিকালি আচাৰ কৰি মানে থয়, আপুনিও আচাৰ কৰি না গাহৰি মাংস, মানে আচাৰ কৰি থলে মানি আমি পিছত খাবা পাৰে মানে, যিকোনো যেতিয়া বা চব্জি বা তৰকাৰী যেতিয়া নাছিল, কি খাম, কি বনাব এনেকা মানে আমি ভাবি থাকিলে মানে সেইটো যে আচাৰ বনাই থোৱা, সেইটো মানে থাকিলে মানে আমি এনে চব্জি নাই হলেবি মানে খাব পাৰে নহয় মানে এইটোৱে আৰু আমাৰ এতিয়া তো আমি কথা পাতাটো টাইমে হৈ আহিল, আমাৰ যিহেতু আজি যি টপিক গাহৰিৰ বিষয়, এতিয়াহে চম নেকি।
অ'-অ', হৈছে দে।
অহ।
ব দে হ।
ৰাখিছোঁ। হয় ন?